হেল্ল'? অ'! শুনিছোঁ, কোৱা?
কি খবৰ?
এ, খবৰ ভালেই আৰু তোমাৰ?
মোৰ, মোটামুটি ঠিকে আছে। আৰু অকনমান, ঘৰটো বেয়া কৰি পেলাইছোঁ বাৰু। হ'লেও ইমান কথা নাই।
আচ্ছা, আচ্ছা। ঠিকে আছে, ঠিক আছে। বাকী, খেতি-বাতি কৰিছা?
খেতি-বাতি চলি আছে, পূৰা।
চলি আছে ন'? তহঁতৰ, মা- দেউতা চবে ভাল?
মা- দেউতা চবেই ভাল। অ'! মানে, এই দেউতাৰ মাজতে, অকণমান হেৰি হৈছিলে, বেমাৰ অকণমান হৈছিলে। অকণমান নহয়, ভালকৈ হৈছিলে বাৰু। মোটামূতি। এই মানে, কি হ'ল! তোমাৰ এই, হেৰি এই খুউব ৰ'দত কাম কৰি আছিলে। মানে, যোৱা কেইদিন।
হয়!
তাৰ পিছত, পূৰা প্ৰস্ৰাৱৰ ইনফেকশ্চন হৈ গ'ল, ইউৰিন ইনফেকশচন। তাৰপিছত, মেডিচিন। অ'! তাৰপিছত, মই আমাৰ, চিনাকি ডক্তৰ এজনৰ লগত কথা পাতিলোঁ। পাতি পেলাই যেনিবা, তেখেতে কিবা টনিক এটা দিবলৈ ক'লে। সেই, টনিকটো খালে, খাই পিল প্ৰস্ৰাৱৰ ইনফেকশ্যনটো ভাল হ'ল।
আচ্ছা!
কিন্তু, এই, প্ৰস্ৰাৱ ইনফেকশ্যন হ'লে মানে, জ্বৰ এটাও আহে। সঠিক যদি যদি নহয়, মানে, জ্বৰটো মানে থাকে যায়। আৰু মানে, প্ৰস্ৰাৱৰ ইন ইনফেকশ্চনৰ, বন্ধটোতো হ'ল, কামটোতো হ'ল।
উম!
কিন্তু, বাকী সেইখিনি মানে, থাকি গ'ল। সেইটো কাৰণে, মানে পিছত আকৌ, বহুতখিনি বেমাৰ মানে, লগ খোৱা, লগ খালেহি।
হয়, এইটো মানে, গৰমৰ কাৰণেই হ'ল।
অ'! গৰমৰ।
মাজ, মাজতে- মাজতে, দে এসপ্তাহমানতো, কেনেকুৱা ৰ'দ, গৰম।
সেইটোৱে ন'! সেই, এই এই বাৰিষাটো মানে, বৰষুণ-চৰষুণ আৰম্ভ হোৱাৰ আগতে মানে, এইটো। আমাৰ খুউব ৰ'দত কাম কৰিছিলে। কাম কৰাৰ কাৰণে মানে, পূৰা প্ৰাস্ৰাৱৰ ইনফেকশ্চনটো হৈ গ'ল। তাৰপৰা, কেইদিনমানৰ থকাৰ পিছত, আকৌ, টাইফইডৰ বেমাৰ, সেই লগ পালে, টাইফইড। হ'ল। তাৰপিছত মানে, মোটামুটি পাঁচ, চাৰি-পাঁচদিমান একদম পূৰা বেমাৰ।
আচ্ছা, আচ্ছা।
আকৌ, খেতিও আহি আছে, ন'! এতিয়া, দেউতা যদি, গা যদি ভাল নহয়। তেতিয়া, খেতিটো পন্দ হ'ব।
উম! হেৰিও হয় বাৰু। খেতিটোও লাগিব, লাগিব।
অ'! নিজৰ মাটি থাকিলে বোলে, বেলেগ কথা বোলে। আঠ- ন বিঘা মাটি আছে। আধি দিলোঁ, যেনেহ'লেও চাৰি বিঘা বা তিনি বিঘা মাটিত খেতি পাম।
উম, হয়।
কিন্তু, আমি এতিয়া নিজে, লোকৰ মাটিত খেতি কৰিব লাগে। তোমাৰ, বেলেৰ আধি খেতি কৰিব লাগে, তোমাৰ। দহ বিঘা কৰিলে, পাঁচ বিঘা ধান পাওঁ। গতিকে মানে, সেই তেনেকুৱা ক্ষেত্ৰত আৰু
তোমাৰ, ভাত বনাইছে নাই?
ভাত বনাই খালোঁ। উম
খালে নেকি কিহে খালা
খালোঁ খালোঁ মানে তোমাৰ হেৰি এই কল খাৱনী কল খাৱনী তা পা কল খাৰ তাৰ পিছত আকৌ মাটিমাহ সিজালো তাৰ পিছত এই এই হেৰি আৰু এইটো কলপচলা যে
আৰ্টছা কল পচলা অ বুজি
অ কলপছলাটো মানে তাতে দি পেলাই ধুনীয়াকে খালো ভাততে আকৌ ৰঙালাও দি পেলাই মানে মই খাই পেলাই খুব ভাল পাওঁ
আচ্ছা আচ্ছা
ভাততে তোমাৰ সৰু সৰুকে মানে ৰঙালাও দিলো মানে ভাপতে সিজি যায়তো তাৰ পিছত আকৌ সেই এ
কল খাৰে কেনেকে বনাই বাৰু
এই কলখাৰতো তোমাৰ কি হয় এই যিটো আমি যে আঠিয়া কলটো যে
আঠিয়া ক'ল অ
অ আঠিয়া কলটো তোমাৰ যেতিয়া আমি খাই পেলাই হয় আখী আখীয়ে তোমাৰ শুকাই থৈ দিয়া হয় পুৰা ৰ'দত পুৰা শু কুৱা হয় হা একদম ক'লা হৈ যোৱা লেকে কলহৰ বাকলিটোহ অ কলহ বাকলিটো
হয়
তাৰপিছত যেতিয়া শুকান হৈ যায় ন শুকান হৈ যোৱাৰ পিছতে তোমাৰ এ থৈ দিয়া হয় বহুত গি মানে যেতিয়া তোমাৰ খাবলে ইচ্ছা যায় যেতিয়া তুমি সেই তাৰ পৰা ধৰা দু দুটা চাৰিটা তুমি বাকলি উলিয়ালা উলিয়াই লৈ পুৰা গৰম পানীত অ কিছ নহয় নহয় সেই সেই সেই কল বাকলিখিনি মানে সেই জুইত পুৰি পুৰি দিব লাগে
আচ্ছা জুইত পুৰে অ তাপা
অহ জুইত অলপমান পুৰি দিলে পুৰি দি পেলাই একদম পানীত ডিপ কৰি দিবা পুৰা পানীত দি দিবা
হয়।
তাৰমানে একদম তাৰ পৰা এটা তিয়াই থৰিব লাগে দেই আমাৰ দেউতাই যে। অ কালি ৰাতিপুৱাতে কৰিলে চাগে দেই।
হয়
কালি ৰাতিপুৱাতে গোটেই দিনটো থাকিলে তাৰ পিছত এতিয়া আজি মই ৰাতি বনাইছো তাৰ পিছত সি যেতিয়া তেনেকে থৈ দিবা নহয় অ জুইত পুৰি আনি পেলাই পানী যেতিয়া দি দিব তেতিয়া মানে একদম ক'লা কলা খাওনীটো ওলাই পৰে আও
উম হয়
তাৰপিছত তুমি সেইখিনি চেকি পেলাই তাই যোমে সি ঠিক আছে।
হেল্লো চাউণ্ডো অহা নাই।
শুনি পাইছে নাই এই মো মানে নেটৱৰ্কটো মাজে মাজে অকণমান দিগদাৰ হৈ আছে মানে।
অ বুজিছোঁ বাৰু।
অ তাৰপিছত তোমাৰ সেই তেনেকে খাওনিটো অ খাওনীটো বনা। বনাই পেলাই তুমি মাটিমাহটো অলপ টাইম তিয়াই ধৰিব লাগে মানে তুমি ধৰা এতিয়া মই। ৰাতি বনাওঁ ৰাতি সাজৰ কাৰণে বনাও সেইকাৰণেই আবেলিতে তিয়াই থৈ দিছিলো।
হয় মাটিমাহটো ঘৰৰ নে কিনা।
এ নাই ঘৰৰতো মাটিমা নাই কিনা হৈছিলে আৰু মা টিমাটো ভাল হ'ব লাগে দেই পতকে সিজা হ'ব লাগে। আৰু বেছিকে তিয়াই থৈ দিব লাগে বেছিকে তিয়াই থ'লে মানে বহুত দেৰি যদি তিয়াই থয় মানে মাটিমাহটো পতকে সিজে।
হয় হয়।
এনেই প্ৰেছাৰ কুকাৰতো দি দিব পাৰা বাকী কেৰাহীটো সিজাব পাৰা মই আজি। গলো তোমাৰ এই খা হে তোমাৰ আবেলিতে মই মাটিমাহখিনি তিয়াই থলো। তাৰপিছত এতিয়া দুপৰীয়া খাৰ খিনি উলিয়াই পেলাই সেই প্ৰথমতে তোমাৰ মাটিমাহখিনি দিছোঁ দি পেলাই খাৰৰ পানীখিনি দিছোঁ গোটেইখিনি তেতিয়া মানে কি হয়। খাৰ খাৰে মানে পটককে সিজাবলৈ সিজাই দিয়ে মানে পটকে বস্তুখিনি সিজাই দিয়ে আৰু লগতে তুমি বহু সময় পৰা আমি সেইখিনি বস্তু তিয়াই ৰাখো ন মাটিমাহখিনি।
উম গৈছো।
সেইকাৰণে মানে পতককে সিজি যায় আৰু অকমান উতল যেতিয়া সে নহয় তেতিয়া। এই কলৰ পুলিটো যেতিয়া কাটি আনি আমি পচলা হিচাপে যেতিয়া খাওঁ যে।
হয়-হয়।
সেইটো প্ৰায় আমি তৰ্জনী আঙুলটো দীঘল দীঘলকে আমি সৰু সৰুকে কাটিব লাগে।
হয়।
কাটি পেলাই যেতিয়া সেই খাৰনি আৰু মাটিমাহখিনিতিয়া উতলি থাকে নহয় তাতে আমি সেইখিনি বস্তু দিব লাগ মানে। পলৰ সেইখিনি।
অ মানে পচলাটো অ।
পচলাটো দি দিব লাগে দিয়াৰ পিছত পূৰা ধুনীয়াকৈ উতলিবলৈ দিব লাগে চাব লাগে যাতে। হেৰিটো মাতিমাহটো তাতে ধুনীয়াকে সিজে আৰু।
হয়-হয়।
তাৰপিছতে যেতিয়া সেইখিনি ধুনীয়াকে সিজিব সিজা পাছতে আমি এটা চৰিয়াত মানে সেইখিন বস্তু কাঢ়ি ল'ম গোটেই মিশণটো।
হয়।
তাৰপিছত তোমাৰ আগতে আমি প্ৰস্তুত কৰিব কাৰণ নহৰু তাৰপৰা পিঁয়াজ ধুনীয়াকে। এ তেল মাৰিবৰ কাৰণে মানে।
অঁ আচ্ছা-আচ্ছা।
অঁ তেল মাৰিবৰ কাৰণে আকৌ একেখন কেৰাহীতেল ধুনীয়াকৈ নিৰ্দিষ্ট পৰিমাণৰ তেল দিলা তেল দি পেলাই তাতে। হালধি অকমান দিলা দি পেলাই তুমি তাতে অ নহৰুতটো অকমান সৰ দিব লাগে ভাল লাগে তেতিয়া খাব নহয় চেনটো ভাল যে। আদা আদা নহৰু ধুনীয়াকৈ পেষ্ট বনাই পেলাই দি দিলা তাতে পিঁয়াজ দি দিলা৷ তাৰপাছত গোটেই যিমনখিনি বস্তু আছিলে সেইখিনি দি পেলাই আকৌ ধুনীয়াকে উতল এটা দি দিবা৷
অঁ অথবা
আৰু পাৰিলে নিমখটো শেষত দিব লাগে মানে কাৰণ ম কিমান পানী কমিব কিমান। কি হব তুমি আগতেও অনুমানটো নাথাকেতো।
উম হয় হয়।
তাৰপিছত সেইকাৰণে তোমাৰ নিমখটো সোৱাদ অনুসৰি দি দিব লাগে তাৰপৰা হৈ গ'ল তোমাৰ কল কাৰণে প্ৰস্তুত।
তেনেকে মজা হয় নহয় ত কা।
অ খাবলৈ ধুনীয়া মই কৈছো নহয় তোমাক মই কলখাৰনী মাটিমাহৰ লগত বনাইছোঁ ভাত এইফালে। আৰু জাষ্ট বনাইছো তোমাৰ হেৰি ৰঙালাও৷
হয়
ৰঙলাও ধুনীয়াকে ভাতত দি দিছো তাৰপিছত এই আগতে মই পকা তেলত পুৰা মিঠি গুটি আৰু পিঁয়াজ ভাজি থৈছোঁ৷
উম
জলকীয়া দি পেলাই পিটিকা কৰিছো কি ধুনীয়া লাগিছে মানে এনে দৈনিক যিমানকিতা ভাত খাওঁ তাতকে মানে মই আজি বেছিকে ভাত মই খাই দিলোঁ৷
অঁ এদিন মোকো মাতিবা খাবলৈ তেনেকৈ কল খাৰনি৷
অ কেতিয়াবা যদি আহা মানে মাছ মাংসতকেতো এই বস্তুটো বহুত বেছি ভাল৷ বহুত বেছি হেল্ডিও হয় ঘৰৰ বস্তু চব বস্তু ঘৰৰ ন! আৰু পচলাৰ এটা বহুত ডাঙৰ বেনিফিট কি জানা নাই? পচলাটো খালে শৰীৰত মানে কেলচিয়ামৰ মাত্ৰাটো বাঢ়ি যায়৷
হয়-হয় অ কেলচিয়াম মানে শুনিছো বাৰু৷
অ এতিয়া আমাৰ এতিয়া মো মোৰো মানে এনেকুৱা কিছুমান বেমাৰ হৈ থাকে নহয় তোমাৰ একদম ভৰিৰ জইনবোৰ হাতৰ গাঁঠিবোৰ পূৰা বিষ হয় মানে।
হয়।
এই বিষ হোৱাৰ লগে লগে মানে কি কও। পচলা পোৰা ধুনীয়াকে ভাজি এটা বনাওঁ, বনাই পেলাই এই খাই দিওঁ নহয় মই তোমাৰ এসপ্তাহ মানলে ধুনীয়াকে মোৰ পুৰা চলি থাকে আও।
আচ্ছা এই পচলাটো মানে তোমাৰ গাঁঠি বিষ বা এনেকুৱাবোৰ কাম মানে কামটো কৰে আৰু ন এইবোৰ?
অ অ আৰে মানে বিষ বিষ লৈ আছে যদিহে তোমাৰ দেহত যদি কেলচিয়ামৰ যদি অভাৱ হয়।
হয়।
তেতিয়াহ'লে মানে এই কেলচিয়ামটো মানে এই পচলাখিনিয়ে তোমাৰ পূৰণ কৰি দিব। বাকী যদি দুখ পাইছা, বিষ হৈছে সেইটোতো বেলেগেই কথা।
আচ্ছা, আচ্ছা। মানে এই কল পচলা বা কলডিল এই একেই ন? কলডিলতো তোমাৰ কেলচিয়াম আছে।
অ এই আৰে মানে কলৰ যিকোনো ক্ষেত্ৰতে তোমাৰ এতিয়া আ পোৰা কলটো যে ড্ৰাই ফ্ৰাই কৰি যে খাই যে বহুতে। সেই তাতো মেক্সিমাম তোমাৰ হেৰি থাকে এইটো
মানে মানে এইটো কথা এটা শুনিছো যে কটাৰী খনে যদি কাটোতে যদি কোলা পৰি যায় ধৰি লোৱা এতিয়া কলপচলাটো কাটোতে কোলা হয়।
অ।
কলড কলডিলো ক'লা হয় বা তেনেকে তোমাৰ কাচকলটো কাটিলেও ক'লা হয়।
অ।
সেইটো মানে কেলচিয়াম থাকে বুলি কোৱা, মধুৰিআমৰ থাকে।
হয়, হয়। তেনেকুৱা হেই আছ এই মানে মই কিছুমান প্ৰবাদ আছে আৰু চব কলদিল নাখায়ো যে।
অ চব কলি নাই এ আঠিয়া কলটোৱে বেছ আৰু।
অ সেইটোৱে মানে চব কলদিল খোৱা নহয়, কিন্তু নিজে চাই ল'ব লাগে যে কোনটো কল খা খালে ভাল কোনটো কল খাব পাৰি বা নোৱাৰি। সেইখিনি কথা আকৌ আৰু তোমাৰ হেই কিছুমানে কি কৰে গম পাইছা নাই? মই এই বস্তুটো চাউথৰ ফালে দেখিছো। চাউথ ইণ্ডিয়াৰ ফালে যে
অ।
এ কলজোপা তোমাৰ যেতিয়া কাটে ন, কাটি পেলাই তোমাৰ এই চাউথ ইণ্ডিয়া মানে আফ্ৰিকাতো আছে এইটো পথাটো। সেই এ কলজোপা কাটি পেলাই কল গুৰিটো মানে পুৰা একদম খুলি পেলায়।
হয়।
খুলি পেলাই পোৰা পানী জমা হ'বলৈ দিয়ে।
হয়।
সেই পানীটো খায়।
অ এইটো বোলে ইউৰিক এচিড নে থাইৰড কিবা এটা কাৰণে ভাল।
অ থাইৰইডৰ কাৰণেও ভাল আৰু এই কেলচিয়ামৰ কাৰণেও ভাল যিবোৰ গাৰ যে বিষ হয়।
হয়, হয়।
সেইটো মানে আমাৰ দেউতাই মানে দেউতাই মই মাজে মাজে মানে সেই কল পচলাটো পুৰা হেৰি কৰি পেলাই অ পাত আনিবলৈ আহিছো। তাৰপিছত সেই তাতে মানে তোমাৰ ধুনীয়াকে আ মিক্সিত দি পেলাই পানীটো উলিয়াই পেলাই খাওঁ মানে আমি।
অ এইটো খাব লাগে বাৰু। এনেই খাবলে কেনেকুৱা এইটো খাবলে ভালনে?
অকমান নিমখীয়া নিমখীয়া টাইপৰ আউ কিবা ডিঙিত লাগি ধৰি মানে ডিঙিত লাগি ধৰা নিচিনা লাগে।
আচ্ছা এইটো মানে চবেই খাব নোৱাৰে। মই নোৱাৰিম তেতিয়াহ'লে।
অহ মানে চবেই খাব মানে বেমাৰ হলেতো চবেই খাব। এতিয়া তুমি বেমাৰ হৈছে মেডিচিনটো তিতা বুলিটো এৰি দিলে ধৰা তোমাৰ নিজৰে দিগদাৰ হ'ব ন।
উম, সেইটো হয় বাৰু।
অ গতিকে তোমাৰ যেতিয়া সেইটো বস্তুটো প্ৰয়োজন হব প্ৰয়োজনতহে খায়। অপয়োজনত তোমাৰ এনেই বোলে খাই চা বুলি কৈ পেলাই তেনেকে তোমাৰ খোৱাটো উচিত বুলি মই নকওঁ কিন্তু। আমাৰ যিবোৰ। সাধাৰণতে ঘৰুৱা যিবোৰ সামগ্ৰী বা ঘৰুৱা যিবোৰ দৰব সেই দৰৱে কিন্তু, ক্ষতি নকৰে আজিলৈকে কিন্তু ক্ষতি কৰা মই দেখা পোৱা নাই।
উম হয় হয় সেইবোৰ এটা বেষ্ট আৰু মানে ধৰি লক তোমাৰ এইটো বন ঔষধো টাইপৰ ন।
অ ব বন ঔষধ। বন ঔষধ নাই পোৱা আগতে যেতিয়া ইয়াৰ উন্নত বিজ্ঞান বা উন্নত চিকিৎসা বিজ্ঞান যেতিয়া নাছিলে ন। তেতিয়াতো অ এইবোৰে হয় ন তুলসী। তুলসীৰ কথা কব পৰা তাৰপিছত আকৌ তোমাৰ এই এ কলখাৰনী। তাৰ পাছ তোমাকো কিছুমানে মানে সেই। এ এই কলৰ পতুৱাতটো কিবা শুকুৱাই থই হপাই। মই ভালদৰে সেইটো নাজানো অ সেইটো সেইটোও খাই এনেকৈ গুৰি কৰি পেলাই কিবা কৰি পেলাই।
আচ্ছা।
এ আমাৰ অসমীয়া মানে খাদ্য সম্ভাৰটো বহুত এটা বিশাল আ আৰু বহুত হেল্ডি হয়।
উম হয় হয় এতিয়া শাক পাচলিৰ ক্ষেত্ৰতো তোমাৰ অসমত মানে। প্ৰায়খিনি বন ঔষধ মানে যিখিনি মানে শাক পাচলি সেউজীয়া সেইখিনি খাব পাৰি।
অও, আমাৰতো এতিয়া এটা তথ্য অনুসৰি যে অসমৰ বনাঞ্চলৰ মানে প্ৰায় চশৰো। অধিক মানে ঔষধি গোটেই গুণেই পায় মানে।
অ মানে প্ৰায়। অঁ প্ৰায়খিনি গছ গছনি মানে আমাৰ ঔষধত মানে বনঔষধ হিচাপে এক কাম কৰে।
অঁ এতিয়া তুমি এই মধু হোলেংটোৰ নাম শুনিছা নাই বাও। অ মধু হোলে, অ লাগে মধু হোলেংৰ লগত যদি বনৰীয়া মাছ যদি লাগে তোমাৰ, কাৱৈ অ কাৱৈ মাছ গৰৈ এনেকুৱা মাছবোৰ যদি বনোৱা ন মাগুৰ মাছ।
মধু হোলেংটো অকমান টেঙা টেঙাে নেকি খাবলে।
মধুশোলেংটো এই নহয় বনোৱাৰ লগৰ কথা চাগে মই নাজানো মইতো খাইছোঁ বাও, কিন্তু মই তোমাক এই আঞ্জা কৰি পেলাই খাইছো তাত তোমাৰ মাগুৰ মাছ গৰু মাছ এনেকে দি পেলাই খাওঁ। এইটো মানে তোমাৰ যদি কিবা অপাৰেচন যদি হৈছে ধৰা তোমাৰ। পেটৰ ষ্ট'মাৰ্ অপাৰেচন কিবা কিবি হৈছে চিলনি পৰিছে।
হয়।
এতিয়া মানে সেই বস্তুটো খালে সোনকালে ৰিকভাৰী হয় বা সোনকালে শুকাই।
আচ্ছা এইটো মানে শুকনি ঔষধ আৰু
এটা শুকনিৰ ঔষধ সেইটোৱে তুমি সেই এন্টিবায়ট, তেওঁকৰ পৰিৱৰ্তে মানে এই বস্তুতটো যদি ব্যৱহাৰ কৰা মানে তেতিয়া ভাল হ কিন্তু আমাৰ সমস্যা। এ তাৰ মানে ক'ত কিমান পৰি এতিয়া তোমাৰ বৌ তোমাৰ যদি সেই, এ এ এণ্টিবায়টিকৰ প্ৰয়োজন যদি তোমাৰ যদি সত্তৰ শতাংশ থাকে। তুমি কিন্তু মধুশোলোংটো খালে গম নোপোৱা কিমান শতাংশ পাইছা।
উম সেইটো হয় বাৰু
সেইকাৰণে মানে আমাৰ কেতিয়াবা কিছুমান অকণমান খেলি মেলি হয় কিন্তু, যিসকলে প্ৰকৃততে বন ঔষধি দৰৱ প্ৰদান কৰে তেখেতলোকে কেনে এইখিনি সম্পূৰ্ণ জ্ঞান থাকে।
উম এইটো হয় আৰু এই কচু থোৰটো কচু থোৰ খাইছে ন কচু থোৰটো যে,
খাইছোঁ খাইছোঁ খাইছোঁ।
তাতো যথেষ্ট মানে কেলচিয়াম থাকে।
অঁ হয় হয়।
এইবোৰ খাই ভাল লাগ তাত ধৰ ল মা মাছ মাছ দি দিলে ভাল লাগে মাছ মৰটো দিব লাগে।
মাছৰ অৰম্পৰা ধুনীয়াকৈ খোলাটোৰি পেলাই ভা ভাঙি চাঙি বনাব লাগে ন।